লাগিলে
উম, লাগিলে এবাৰ। কি কৰি আছা?
হা, এনেই অলপমান কাম আছিলে, কৰি আছিলে চাগে।
উম।
ক'ত আছা? কবাত গৈ আছা নেকি?
অ, গছৰ তলত বহি আছোঁ
অ'। ভাত খোৱা নাই অ। বনাই আছে।
আই ঐ, ইমান দেৰি?
হয়, কি কৰিবা ঘৰত মানুহ নাই যে
অ, ক'ত গ'ল ঘৰৰ মানুহ?
ঘৰৰ মানুহ মানে দেড আছে, পাপা মানে কিবা কামত লাগি আছে, মা নাই। মা, বা গৈছে তোমাৰ গুৱাহাটী, মানে বা মানে ভণ্টি। বা আহিছে, গুৱাহাটী গৈছে কিবা কামত।
অহ।
সেয়া, ভাত বনাব লাগিব মই যেনিবা, বনোৱা নাই, এলাহ লাগিছে। সেইয়া, গৰম লাগিছে, এলাহ লাগিছে, এইবিলাক।
উম।
খালানে নাই ভাত?
খালো বাৰু।
কিহেৰে?
কিহেৰে খালো পাহৰি থাকিলো নহয়
চেছ, ধেট কৰিলা তুমি, কিহেৰে খাইছিলা ভাত পাহৰি থাকা বাৰটা সোতৰ আজি বহুত সোনকালে খালা?
অ।
বঢ়িয়া ভাত কিহে খাইছিলা তাকেই পাহৰিলা।
কিহেৰে খালো পাহৰি থাকিলো। কতো ফুৰিব যোৱা নাই তুমি?
ফুৰিবলে যোৱা নাই, যামহে
অ, ক'ত যাবা পিছে?
অ যামে মানে শ্বিলঙত যাম, লগৰখিনিৰ লগত
অ, ময়ো যাম বুলি ভাবিছোঁ।
উম, ঠিকেই ভাবিছা ওলাবা
উম,
ক'ত যাবা পিছে?
তেজপুৰ ফালে যাম বাৰু।
তেজপুৰ।
হম,
কি চাবলে যাবা তেজপুৰত?
এনে কিবা চাব যাম আৰু।
এনেই কিবা চাবলে যা
উম,
এনেই কিবা চাবলে যায় নেকি?
এনে কিবা চাবা যাম, লগৰ জনী কিবা আছে না
অঁ, তেজপুৰত অগ্নিগড় আছে নেকি ন?
উম,
উম,
তুমি গৈছা অগ্নিগড়?
যোৱা নাই বাৰু যাম বুলি ভাবিছোঁ।
অ, যাবা ক।
হম, কেনেকুৱা প্লেচটো গৈছা জানো তুমি?
ময়ো যোৱা নাই এবাৰ যাম।
অ, ঠিকে আছে ঠিকে আছে যাবা যাবা, ঘূৰিপকি আহিবা গৈ গৰম বন্ধ নহয় জানো এতিয়া?
উম, গৰম বন্ধ দিলে এবাৰ
উম, গৰম বন্ধ দিওঁতে ঘূৰিপকী আহাগৈ ধুনীয়াকৈ।
উম,
পিছে পঢ়ি আছা ন তুমি?
উম, পঢ়ি আছো আৰু তুমি?
অ, মই পঢ়া এৰিলো।
কিয় বা?
অ, পঢ়া-পঢ়া হৈ গ'ল আক।
অ, এৰিলো কৈছা আক তুমি।
পঢ়া হৈ গ'ল আৰু সেইকাৰণে এৰি দিলো আও।
অঁ। পিছে একো বিজনেছ কৰা নাই তুমি?
অ, বিচনেচ?
অ,
বিজনেছ মোৰ, ব্ৰইলাৰ ফাৰ্ম এখন আছে।
অ, কেতিয়াবা মাতিবা ব্ৰইলাৰ মাংস খাবলে আমি যাম।
ঠিকে আছে আহি যাবা।
উম'।
বেলেগ বিজনেচ নাই হা, ব্ৰইলাৰ ফাৰ্ম এখন আছে বাৰু।
উম
আহিবা আহিবা ব্ৰইলাৰ কণী চণী তাৰপিছতে এইফালে মাংস চাংস খাই কৈ যাবাহি। হেল্ল হেল্ল হেল্ল অ' মানুহ চানুহ নাই যে হেল্ল